অহ কোৱাচোন।
কি কৰিছা?
অ এনে আছিলো ৰবা মোবাইল ফোন তোকে চাই আছিলো অক
আহ ভাত পানী খালা
অ বনাহে ৰবা এতিয়াহে। তুমি খালা?
ময়ো খোৱা নাই ৰবা। তুমি ব্যস্ত আছিলা নেকি?
নাই নাই এই মোবাইলটোকে চাই আছিলো ৰবা নাই ব্যস্ত নাই তুমি কোৱাচোন।
অলপ কথা পাতিম বুলি ভাব লোঁ এটা বিষয়ে।
অ'। কিহৰ ওপৰত কোৱাচোন?
এনে অকমান অ কি বুলি কয় মোবাইল ফোনৰ ওপৰতে কথা পাতিম বুলি ভাবিলো, যিহেতু আজিকালি মোবাইল ফোনটো আমাৰ আ উ দৈনদিন জীৱনত নহলে নোহোৱাই হৈছে।
হয় হয়। তুমি ভাল বিষয়ে বাছি লৈছে দেই আমি যিহেতু মোবাইল ফোনটো গোটেই সময়তে আমি ব্যৱহাৰ কৰি থাকো, যিহেতু আমি মোবাইল ফোনৰ বিষয়ে অলপ কথা পাতিব পাৰো।
হয়। এতিয়া মোবাইল ফো'ন টো উপকাৰিতা অপকাৰিতা দুয়োটা আছে জানাই। ত' মই ভাবো কি বুলি কয় এইটো আহা - আমি ইয়াৰ বিষয়ে অকমান এনে কথা পাতো আৰু তুমি এনে কি ভাবা মোবাইল ফোনৰ বিষয়ে?
অ' মইতো এইটয়ে ভাবো যে আজি কালিতো অ - অধিক মানে গোটেই পৃথিৱীৰ মানুহে অ - মোবাইল ফোনটো ব্যৱহাৰ কৰেই ন। এনেকুৱা চাপ এ চাবা যে মোবাইল ফোনতটো নহলে আজি কালি মানে একো কামে কৰিব নোৱাৰে। সৰু সৰু, সৰু সৰু শিশুৰ পৰাই চাবা, ডাঙৰ ডাঙৰ বুঢ়া - বুঢ়া বুঢ়ীলৈকে তুমি চাবা, যে আজিকালি কোনোৱে মানে মোবাইল ফোন নোহোৱাকে চলিব নোৱাৰে জীৱন এ তুমিতো গমে পোৱা আছ
হয় হয় ন! গম পাৱেই সেই কাৰণেতো আজিকালি এতিয়া বৰ্তমান যুগত আ‌ন - মোবাইল ফোনটো আমাৰ বাবে বহুত এটা‌ সুবিধাৰ আ - বস্তু হৈ পৰিছে, কাৰণ মোবাইল ফোনটোত আমি কিবা এটা নোৱাৰিলে ধৰা বিভিন্ন ধৰণৰ আজিকালি সামাজিক মাধ্যম আছে, যোন বিলাকত আমি নোৱাৰা বস্তু বিলাক এনেকুৱা পাব পাৰো এ ধৰা এনেকুৱা এ আই, ছে্ট জি পি টি, গুগল এনেকুৱা ধৰণৰ আমি আহ কিবা এটা প্ৰশ্ন নোৱাৰিলেই আমি বিচাৰি উলিয়াব পাৰো কিবা এটা আমি ধৰা না জানো আমি ইয়াতে উলিয়াব পাৰো।
হয় হয়, তুমি এইটো ঠিকেই কলা আ যে আজি আমি বহুতো মানে সুবিধা পাইছো মোবাইল ফোন দ্বাৰা আদি চাবা যে আমি এতিয়া পঢ়া শুনাৰ বিষয়ে নাযানিলেও আমি মোবাইল ফোনটোত গৈ গুগল এপত গৈ আমি অ লিখি দিলে আমি তাৰ বিষয়টো য আমাৰ বিষয়টো বিষয়ে লিখি দিলে আমি পাই যাম বা আমি কিবা যদি কিবা ধৰণৰ যদি আমি খাদ্যৰ কাৰনে কোনটো মানে জাগাত গ'লে আমি খাদ্যটো ভাল পাম সেনেকুৱা টাইপৰ আমি হ'লেও আমি যে মে পাই যাম যে এইটো জাগাত গ'লে এনেকুৱা এনেকুৱা ধুনীয়া খাদ্য পাবা বা এনেকুৱা টাইপৰ যে আমি উ - কিছুমান যদি এপত আমি এ অৰ্ডাৰ দি দিও তে আমাৰ ওচৰলৈকে মানে ঘৰৰ - ঘৰৰ দুৱাৰমুখলৈকে আমাৰ মানে খাদ্য আহি পাব বা বস্তু বাহিনী আহি পাব বা। এনে মোবাইল ফোনটোত বহুত বহুত ভাল - ও - ভাল হয় ব্যৱহাৰো কৰিব পাৰি, সদ-ব্যৱহাৰো কৰিব পাৰি কিন্তু বহুতে আৰু জানাই আজিকালি বেয়া বেয়া ব্যৱহাৰ কৰা কাৰ বোৰ বহুতে এনেকুৱা বেয়া বেয়া ভিডিঅ'বোৰ অ'।
অ' তুমি একেবাৰে ঠিকেই কৈছা কাৰণ এতিয়া মোবাইল ফোনটো উপকাৰিতা অপকাৰিতা দুয়োটা আছে যিহেতু, ত' এতিয়া সেইটো আমাৰ মানুহৰ ওপৰত কথা যে আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰো আমি যদি ইয়াক ভাল ভাবে ব্যৱহাৰ কৰো আমাৰ উপকাৰ হব আৰু যদি আমি বেয়া ভাবে ব্যৱহাৰ কৰো আমাৰ অপকাৰ হ'ব কাৰণ অ তুমি যেনেকৈ কলা আমি বেছিকৈ গুগল মেপ তো আমাৰ বহুত বেছি জৰুৰী। কাৰণ আমি যদি ক'বা এটা জাগাত গলো আমি কেতিয়াবা আহ কিবা এটা জাগাত চিনি নাপাব পাৰো ত, আমি গুগল মেপৰ জৰিয়তে ইয়াৰ আমি আমি আমাৰ বিচৰা ঠাইডোখৰলৈ যাব পাৰো এনেককাে ধৰণে বিভিন্ন ঠাই আছে আমি ক'বাত কিবা এটা জাগা মানে কিবা এখন দোকানে বিচাৰিব লগা হল তেতিয়া আমি গুগল মেপ ব্যৱহাৰ কৰো বা সেই ব্যৱহাৰ কৰোঁ। এনেকে আমি বিভিন্ন ধৰণে ব আমাৰ সামাজিক মাধ্যম বোৰ ব্যয়ৱহাৰ কৰো আৰু আজিকালো জানা সামাজিক মাধ্যম বুলি কলে ইনষ্টাগ্ৰাম ইউটিউব আহ ফেচবুক টুইটাৰ এইবিলাক বিভিন্ন ধৰণৰ বস্তু আছে ত আজিকালি কি হৈছে মোবাইল ফোনটোত ল'ৰা ছোৱালী বিলাকে সেইটো কাৰণে একদম সমাই পৰে নিজৰ পঢ়া শুনাৰ পৰা বহুত দূৰ হৈ যায়।
হয় হয় তুমি এইটো ঠিকে ক'লা যে আজিকালি ল'ৰা ছোৱালী বোলে এইটো পঢ়া শুনা লৈ গৈছে হেৰি হতে এৰি দিছে সেই সময়তোয়ে সিহঁতে মবাইলটোকে দিয়ে। মবাইটো থাকে সিহঁতে পঢ়া শুনাও বেছিভাগ আজি হেৰিও আছে যে তুমি চাবা ম'বাইলফোনৰ ব্যৱহাৰ কৰি আমি পঢ়িব পাৰোঁ। কিন্তু যোনবোৰ কিছুমান শিশুৰে সিহঁতে মোবাইল ফোনটো সদ ব্যৱহাৰ নকৰে সহঁতে বেয়া ব্যৱহাৰ কৰে সিহঁতে এনেকুৱা ধৰা অ এনেকোৱা ক'ব যে আমি অনলাইন ক্লাছ কৰিম মোবাইল ফোনটো ল'ব মেইনকে অনলাইন ক্লাছ ন অ ৰে এটা বি এট তাৰ বিপৰীতে সিহঁতে এনেকুৱা কি কৰিব এইটো উ কিবা গেম খেলিব বা কি কিবা ইনষ্টাগ্ৰামৰ ৰিল চাব অ এনেকুৱা টাইপৰ মানে সিহঁতে মানে সদব্যৱহাৰ ন কৰিব নাজানে আৰু ন জানিলেও মানে সিহঁতে গম পাই যদিহে নকৰিব আহ ঘৰৰ মানুহক মিছা কথাকৈ ইহঁতে এনেকুৱা সৎ ব্যৱহাৰ নকৰে আৰু তাৰ ফলত সিহঁতৰ পিছৰলৈকে ভবিষ্যত উজ্জ্বল ন'হব আহ আৰু ইয়াত আৰু এইটো কথাই যে মোবাইলফোনটো আমি হ ফোন কৰাটো উচিত অতি প্ৰয়োজনীয় আমাৰ জীৱনৰ আৰু এনেকুৱা বহুতো এ এনেকুৱা হেৰি মই শুনিছো যে অ মোবাইল ফোনটো ধৰা এই কিবা এ অ ক'বাত ক'ব যাব হলে আমাৰ যদি ত'ত ক্ষণাত যদি আমাৰ গাড়ীৰ দৰকাৰ হয় আমি কিবা অ উবেৰ বুক কৰি কি বুক কৰিও আমি যাব পাৰো বা তাত আমি অ টিপি দিলে আমাৰ এনেকুৱা হেই হৈ গনে আমি অহা যোৱা কৰিব পাৰো আমি গাড়ী এনেকে এফ জি এ এইবোৰ হেৰিৰে মাধ্যমেৰে সামাজিক মাধ্যম বোৰ বহুত ভাল ব্য়ৱহাৰো আছে কিন্তু আজিকালি মানুহবো এইটো ভাল ব্যৱহাৰ নকৰে বেয়া ব্যৱহাৰ কৰে তুমিতো জানাই চাগে।
হয় হয় তুমি একেবাৰে থিক কথাই কৈছা আৰু এনেকুৱা মানে আৰু বৰ্তমান অনলাইনৰ যুগতো এতিয়া আমি কিবা অনলাইন অনলাইন খাদ্য এনেকুৱ অৰ্ডাৰ কৰিব। এনেকুৱা ধৰনৰ বিভিন্ন বস্তু আছে য'ত আমি ঘৰতে বস্তু বিলাক পাব পাৰো আমি এতিয়া বহুত দূৰলৈ খোজ কাঢ়ি কেনে বজাৰলৈ যাবও নালাগে আমাৰ কষ্ট বোৰ ৰাহি হৈছে দিয়াচোন কাৰণ আমি অনলাইনতেই আমাৰ কিবা এটা ধৰা কাপোৰে লগা হল নিয়ে অনলাইনতে দিব পাৰো এনেকুৱা বিভিন্ন ধৰণে আমাক সুবিধা কৰি দিছে, কিন্তু আমি যদি সেই সৎ আমাক ইমান ইমান সুবিধা এটা কৰি দিয়াৰ পিছতো আমাৰ আমি যদি তাৰ সৎ ব্যৱহাৰ নকৰো আমি যদি তাক বেয়া ব্য়ৱহাৰে কৰি থাকো তেতিয়া হলে সেইটো আমি মোবাইল ফোনটোক দখ দি পেলাই লাভ নাই আমি এতিয়া নিজক বুজাব লাগে যে অ আমি এইটো কৰিব নালাগে আমি সেইটো কৰিব নালাগে আমি যদি নিজেই বুজি নাপাও তে আমি মোবাইল ফোনটোক দখ দি পেলাই কিনো কৰিম।
হয় তেতি ।
কৰিব লাগে আৰু তুমিতো জানাই চাগে ন আজিকালিতো খুবৰে যে মোবাইল ফোনটো নহলে একম খাব। হেকিনতিতো বহুত। বেয়া কাম হৈ আছে যে আমি শিশু বোৰক মোবাইল চাব দিওঁ এতিয়াতে ইমান সৰু সৰু হোৱাতেই আমি এইটো একদম ভুল কাম কৰি আছো ন এইটো মানে ইমান সিহঁতে সৰু ব্ত আমি ইিহঁতক দিবই নালাগে যে মোবাইল বোৰ আমি সিহঁতক চুব দিব নালাগে কিন্তু। এ এ। নিজৰ মা দেতাবোৰে দায়িত্ব।
হয়। হয় তুমি ঠিকে কৈছা এইটো কাৰণ বৰ্তমান। একদম যোনবিলাক সৰু। সৰু ল'ৰা ছোৱালী আছে সিহঁতেতো নাজানে ন এইটো ভালে কৰিছে নে বেয়া কৰিছে সিহঁতে এতিয়া এনেকুৱা কিবা পুতলা কাৰ্টুন দেখা পাইছে তো তেওঁলোকেতো চাবই ন। সেইটো আমাৰ ডাঙৰ বোৰৰ কৰ্তব্য যে আমি বুজি পাব লাগিব আমি সিহঁতক শিকাই দিব লাগিব যে নাই এইটো বেয়া আমিতো এতিয়া আমি সিহঁতক মানে বুজাবহে লাগে যে এইবিলাক বেয়া এইবিলাক নকৰৰিবা এইটো নাচাবা আমি মোবাইল ফোনতত সিহ তেওঁলোকক আমি নি। নিজৰ সুবিধাৰ কাৰণে যাতে তেওঁলোকে ভাতটো খাই খোৱা বস্তু খিনি খ সেই কাৰণে আমি মবাইল ফোন চলাই দিও। আৰু সিহঁতে খাই যায় সেনেকুৱা কৰাত। টো উচিত নহয় কাৰণ সেইবিলাক এটা বেয়া হেপিড ৰূপে হৈ যায়। টো অ মই ভাবো যে। তো আমেড ডাঙৰ। বোৰে বুজিব লাগে।
হয় হয় এইটোতো তুমি ঠিকেই কলা এ যে সৰু সৰু শিশুবোৰ ইয়াতে একো ভুল নাথাকে আমাৰ এই যে এ যোন পি মাক দেউতাকৰৰে ভুল থাকে যে ইিহঁতে এইটো খোৱা বৰ। খাদ্য খোৱাব কাৰণে সিহঁ মে মোবাইল ফোনতটো দি। দিয়ে বা সিহঁতে কান্দে বাবে দিয়ে আৰু কিন্তূ। আমি যিমান পাৰো মোবাইল ফোনৰ পৰা সিহতক দূৰত ৰাখিব লে আৰু যি পাৰো আমি কি মবাইল ফ পোহৰটো যে পোহৰটো আমি কমাই লাগে নহলে নহলে তাৰ ফলত সিহঁতৰ চকুত চকুত যেতিয়া চাত মাৰি। কৈ সিহঁতৰ দৃষ্টি কমিব দৃষ্টি কমাৰ বহুতো চানস থাকে এ এনেকুৱা বহুতো হেৰি থাকে।
তুমি ঠিকে কৈছা ত এতিয়া আমি সেইটো নিজে বুজিব লাগিব নিজে আমি। মি। ভালদৰে সদ ব্যৱহাৰ। কৰিব লাগিব কাৰণ মোবাইল ফোনটো আমাৰ বাবে বহুত আহ বৰ্তমান যুগত লাগতিয়াল বস্তু ত' আমি ইয়াক সদ ব্যৱহাৰ কৰি সময় সঠিক ভাৱে ব্যৱহাৰ কৰি যে আমি যাতে তাতে বেছি সময় আমাৰ নষ্ট নকৰো এনে। কৰ আমি ব্যৱহাৰ কৰিব লাগে।
হয় হয় এইটোতো হলে আমি ঠিক সময়তে আমি ব্যৱহাৰ কৰিব মানে এে গোটেই সময়তে আমি মবাইল ফোনটোো ব্যৱহাৰ কৰি থাকিব নালাগে এতিয়া চাবা কেতিয়াবা যদি আমাৰ একো হাতত কাম নাথাকে বা কৰিব নে একো নাথে তেতিয়া আমি মোবাইল ফোনটোত। ব্যৱহাৰ কৰি আমি কিছুমান কাম শিকিব পাৰো বা কিছুমান বনোৱা। আকি। শিকিব পাৰো ছবি অঁকা শিকিব পাৰো বা কিবা কিবি আৰু হি। শিকিব পাৰো আৰু এ সেনেকৈ আমি মোবাইল ফোনটো ব্যৱহাৰ কৰিব লাগে
হয় তুমি একেবাৰে ঠিক কৈছা পিছে আজি তোমাৰ লগত মোৰ মবাইল ফোনৰ বিষয়ে এনেকুৱা কথা পাতি বিৰাট ভাল লাগিল
অ মোৰো ভাল লাগিলে।
ঠিক আছে আমি বেলেগ এদিন আন এটা হয় কোৱা।
আন এটা বিষয়ে আমি আলোচনা কৰিব পাৰো যাতে। বেলে দিন ধন্যবাদ।